শুনি আছো শুনি আছো
এনেই আছো ৰ'বা অকনমান অ শুবলৈ ওলালো কিন্তু গৰম দিছে বহুত। সেইকাৰণে অলপ ৰাস্তালৈ ওলাই আহিলো লাইনতটোও নাই। তুমি?
পিছে ভাত পানী খালা?
হয় হয় খালো এই মাত্ৰ। তুমি?
উম খালো বাৰু।
অ অ অ ৰাতি বাৰু বেছি হোৱা নাই কিন্তু আজি ভাত সোনকালে খোৱা গ'ল, যিহেতু বতৰো অলপ বৰষুণ দি আছে বা লাইনও নাই সেই কাৰণে অকনমান আৰু সলকানে খালো আজি।
খাব মানে মই ইমান ভাত আমাৰ ৰাতি ন'টা বজাৰ আগত খাবই লাগে মোৰ।
হয় হয় আমি ৰাতিপুৱা সলকালি উঠিব লাগে আৰু পুৱা সলকালি আমি খাব লাগে আৰু।
খোৱা মানে মই পালো আৰু এদিন চা কিবা পঢ়ি থাকোঁতে কিতাপ এখন মানে আমাৰ ভাতটো আঠ বজাৰ পিছত খাব নালাগে আৰু পুৱা আঠটা বজাৰ আগত একো বস্তু খাব নালাগে পানীত বাঢ়িৰে মানে মই পাইছো পিছে কোৱা কোৱা
অ বুলো যে আমাৰ ইমান গৰম দিছে ন বৰ্তমান অত্যাধিক হোৱাৰো হৈছে আৰু গৰমতটো। আগতকৈ। বা আমাৰ ধৰি লোৱা গোলকীয়া উষ্ণততো উষ্ণতাটো আমাৰ বঢ়া যেন অনুভৱ হৈছে, আৰু বৰ্তমান সময়ত আমি চাবলৈ গলে। যাৰ ফলত আৰু গৰম বোৰ আমাৰ অত্যাধিক হোৱা আমি দেখিবলৈ পাও বা ধৰি লোৱা আমাৰ গছ গছনিবোৰো আমাৰ অত্যাধিক পৰিমাণে আমি কাটো আমি নিজেও কাটো লগত তেতিয়া আমি অন্য আমাৰ লগবোৰকো সেইবোৰ আমি কটা আমি দেখিবলৈ পাওঁ। যাৰ ফলত হয়তো আমাৰ পৰিৱেশে সেইটো আৰু মা মানি লব পৰা নাই আৰু বা যিটো আমাৰ পৰিৱেশত লাগতিয়াল বস্তু সেইটো আৰু আমাৰ পোৱা নাই আৰু যাৰ ফলত আৰু আমি গোলকীয় স্নানুতো আমি বৃদ্ধি হোৱা আমি বৰ্তমান সময়ত দেখিছো আৰু আৰু যাৰ। ফলত আমাৰ আৰু অত্যাধিক আৰু গৰম হোৱা আমি আৰু দেখিবলৈ পাইছো। গতিকে তুমি কি কোৱা?
এইটো ঠিক কথা কৈছা। যে আমাৰ গছ গছনি তুমি ক'লা গছ গছনি কটাৰ ফলত আমাৰ গোলকীয় উত্তাপ বৃদ্ধি হোৱা দেখা যায়। বা সেই গছ গছনি কটাৰ ফলত আমাৰ তুমি কোৱা য গোলকীয়া উত্তাপ বৃদ্ধি হয়। কাৰণ চাবা গছ গছনিয়ে আমাৰ বায়ুমণ্ডলত আমাক অক্সিজেন গেছ মানে আমাক যোগান ধৰে আৰু সেই ঠিকেই। আমি কাৰ্বন ডাই অক্সাইড গেছ আমি এৰি দিওঁ আৰু নিশাহত বা কাৰ্বন ডাই অক্সাইড গেছ আমি গছ গছনি দিওঁ। কিন্তু, গছ গছনি কটাৰ ফলত আমাৰ অক্সিজেন গেছৰ পৰিমাণ কমি যাই আছে, আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায় আছে। কাৰ্বন ডাই অক্সাইড গেছে আমাৰ গেছে আমাৰ মানে কি বুলি কয়? এইটো ৰ'দ আমাৰ উত্তাপটো পৃথিৱীৰ উত্তাপটো বৃদ্ধি কৰে আৰু ঠিক সেইবাবে আমাৰ গোলকীয়া উত্তাপটো বৃদ্ধি হোৱা দেখা যায়, বা মই আমাৰ মই আৰু আমাৰ চাৰিওফালে আমাৰ মোৰ মই দেখা নিজে দেখা পোৱা কথা মই ভাবো আৰু মই অনুভৱ কৰো। যে আমি এটা ঘৰ সজাক ঘৰ সাজিবলৈ যি আমি যিখিনি আমাক জাগা লাগে আৰু সেই এৰিয়াটোত আমি যিখিনি গছ থাকে। সেই গোটাই গছবোৰ কাটিমলো বাৰু আমি চাইদত গছতো ৰুলো কিন্তু, মই ভাবো যে চাইডত গছটো ৰুলেওতো সেইটো যিখিনি জাগাত আমি গছতটো কাত সেইখিনি জাগাতো গছটো আমি গোটেই চাইডত ৰুব নোৱাৰো ন? সেই চাইডৰ গছতো আমাৰ কমি যায় বা পৰিৱেশৰ আমাৰ সেই ঠিক সেইদৰে বিভিন্ন কাৰণত আৰু আমি পৰিবেশৰ আমিয়ে ক্ষতি সাধন কৰো বা ক্ষতিসাধন কৰা আমি দেখা পাওঁ সকলো
হয়। হয়। তুমি ঠিক কথাই কৈ কৈছা সেইটো বা আমি হয়। হয়। আমি নিজৰ সুবিধাৰ কাৰনে আমি বস্তুবোৰ গছ গছনিবোৰ আমি কটো কিন্তু হয়। আমি কিছু পৰিমণে আমি কাটিব লাগিব নিজৰ সুবিধাৰ কাৰণে আমি চাবলৈ গ'লে। কিন্তু, আমি ধৰি লোৱা আমি যদি গছ আমি ধৰি লোৱা দহডাল গছ কাটিলো। আৰু যদি আমি তাৰ সলনি যদি আমি আৰু যদি আৰু ত্ৰিশ ডাল বা আমাৰ ধৰি লোৱা পঁচিশ ডাল যদি আৰু আমাৰ গছ পুলি ৰু তেতিয়াহে আৰু আমাৰ পৰিৱেশটো আৰু ভাল হৈ থাকিব বুলি আৰু মই ভাবো লগতে অ'। ধৰি লোৱা যে আমাৰ। গোলকীয় উষ্ণটো উষ্ণতাটো আমাৰ পৰিৱেশৰে এক। এক কাৰক বুলি আৰু মই ভাবো লগতে আমাৰ। পৰিৱেশটো আমাৰ যথেষ্ট পৰিমাণে মই দেখাত আৰু। পৰিৱেশটো আমাৰ যথেষ্ট পৰিমানে আৰু আমাৰ দূষিতও হোৱা যেন আৰু। আমি দেখিছো বা আমি ধৰি লোৱা কৰবালৈ ওলাই গলে ধৰি লোৱা। বা এক ধৰি লোৱা আমি কৰবালৈ। বুলিতো আমি ধৰিলোৱা নদ নদী এটা ক'ৰবাত আমি। পাৰ কৰি আহো ন বা আমি তাত দেখিবলৈ। বা যে আমাৰ এই পানীবোৰ আমাৰ লেতেৰা বহুত চাবলৈ গ'লে। বা ধৰি লোৱা আমি গংগা নদীৰে কথা কবলৈ গ'লে সেইটো। লৈ আমি সেৱা অৰ্চনা কৰো আৰু গংগা নদীৰ নাম লৈ কিন্তু সেই। গংগা নদীতোৱে আমাৰ যথেষ্ট পৰিমণে আমি প্ৰদূষিত হোৱা আমি আৰু দেখিবলৈ পাওঁ। লগতে প্ৰদূষণ প্ৰদূষিত বুলি ক'বলৈ হ'লে আমাৰ বহুতো পৰিমাণে আমাৰ। বৰ্তমান আমাৰ সময়ত। পৃথিৱীত আমি দেখিবলৈ পাইছো বা আমাৰ ভাৰতত দেখিবলৈ পাইছো যে আমাৰ। প্ৰদূষণ বোৰ আমাৰ অত্যাধিক পৰিাণে আমাৰ আৰু বাঢ়িবলৈ ধৰিছে। যাৰ ফলত আমাৰ পৰিৱেশ। দূষিত হোৱাৰ লগতে যে আমাৰ নিজৰো আৰু অসুবিধাৰ সৃষ্টি হৈ আছে বা আমাৰ। আহিব লগা আমাৰ ভৱিষ্যতো যে কেনেকুৱা ধৰণৰ আমাৰ আমাৰ আৰু বেয়া প্ৰভাৱ। পৰিব সেইটো আমি কোনেও ভবা নাই। গতিকে মই ভাবো যে আমি এইটো সকলোৱে ভাবিব লাগে বা ধৰি লোৱাক প্ৰদূষণ বুলি ক'লে এইটো অকল। গোলকীয় উষ্ণতাটো নহয় ন লগতে ধৰিলো আমাৰ। মাটি প্ৰদূষণ বা পানী প্ৰদূষণ লগতে বায়ু প্ৰদূষণ। আৰু শব্দ প্ৰদূষনো আমি হোৱা দেখা পাওঁ গতিকে পানী প্ৰদূষন বুলি। ক'লে তুমি কি ভাবা এনে বা কেনেকুৱা ধৰণে আৰু হয়।
নে পানী প্ৰদূষণ। তুমি অলপ আগত কলাই যে আমি নলা নৰ্দমা বৰ লেতেৰা হোৱা দেখা পাওঁ। লেতেৰা হোৱা মানে আমাৰ প্ৰদূষণ বা আমি আজিকালি আমাৰ। আমাৰ সকলোবোৰ মানুহ আমাৰ মই। মইতো গুৱাহাটীত থাকো ন গুৱাহাটীৰ কথাই কলো মই। কিবা এখন গাড়ী বা আমাৰম। পইচাবোৰ পইচা। কাৰণেহে আমাৰ নলা নৰ্দমা বা নদীবোৰ নলা। নৰ্দমা বোৰ বনাইছে ন, । বৰ বন্ধ এতিয়াতো আমাৰ। পানী হ'লে এতিয়া পানী। ৰাস্তা ঘাটে পানী হোৱা, পানী জমা হ'ব।
হয় হয়।
দেখা যায় বা আমাৰ পানী প্ৰদূষণৰ দৰে আমাৰ তুমি মই ক'লো, অ', মাটি প্ৰদূষণ আমাৰ । আমি মাটিত পেলালে মা আচলতে আমাৰ সেইবোৰ মাটিত পৰি থাকিলে মাটিত আৰু এইখিনি যে । হোৱা দেখা যায়, ঠিক আৰু।
হয়, হয়, তুমি ঠিক এক সঁচা কথাই কৈছা তুমি এইটো। হয় ঠিক সঁচা কথাই কৈছা, তটো যে আমি ধৰি লোৱা আমাৰ দৈনন্দিন জীৱনত আমি যিবিলাক আৰু প্লাষ্টিক জাতীয় আমি সামগ্ৰ আমি, সামগ্ৰী আমি আৰু বৰ্তমান সময়ত আৰু অত্যাধিক ব্যয়ৱহাৰ কৰো আমি, নিজেই হওক বা অন্য লগবোৰেও আমি ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ, গতিকে সেইবোৰ আমি ব্যৱহাৰ কৰি আমি যধে মধে আৰু য'তে ত'তে আমি পেলাই দিওঁ। যাৰ ফলত, মাটিৰ লগত বহুত দিন ধৰি সেই প্লাষ্টিক বোৰ অলপ হৈ যায় আৰু, যাৰফলত আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো আমি নোহোৱা হোৱা আমি দেখিবলৈ পাওঁ, লগতে মাটিৰ প্ৰদূষিত প্ৰদূষণো আমি হোৱা আমি দেখিবলৈ পাওঁ। গতিকে ধৰি লোৱা আমি, প্ৰদূষ পৰিৱেশ প্ৰদূষণ বুলি ক'লে আমি, অ', এতিয়াই কৈ বা আমি আজিয়েই কৈ আমি শেষ কৰি দিব নোৱাৰিম, এনেকুৱা এক বিষয় হৈ পৰিছে, বৰ্তমান সময়ত আমি চাবলৈ গ'লে। গতিকে, ধৰি লোৱা অ', আমি যদি ক'ব, অ', মাটি প্ৰদূষণ টো কমাব লগা হয় তেনেহলে মই ভাবো যে, ধৰি লোৱা আমি যদি প্লাষ্টিক জাতীয় আমি সামগ্ৰী সামগ্ৰীবোৰ য যদি আমি একেবাৰে আৰু বন্ধ কৰি দি, আমি যদি বাঁহ বেতৰে তৈয়াৰী হওঁক বা আমাৰ অ', কাগজৰে তৈয়াৰী যদি আমি মোনা বেগ আদিবোৰ যদি আমি আৰু ব্যৱহাৰ কৰো, তেতিয়াহ'লে আমাৰ ধৰি লোৱা বায়ুটো প্ৰদূষিত হোৱাৰ ন অ', নোহোৱাৰ লগতে আমাৰ মাটিটো আৰু প্ৰদুষিত নোহোৱা আমি দেখিবলৈ পাম, গতিকে আৰু প্ৰদূষণ নোহোৱাকৈ যাতে আমি সকলো ধৰণৰ পৰিবেশটো যাতে আমি বিনষ্ট নক নকৰাকৈ যাতে ৰাখিব পাৰো, সেইটোৰ উপৰত গুৰুত্ব দিয়াটো আৰু মই ভাবোঁ বা আমি নিজেও পোন প্ৰথমে কৰিব লাগিব, গতিকে কি কোৱা তুমি?